হেল্ল', হেল্ল', হেল্ল',
অ',
ভাল।
ভাল দিয়া তোমাৰ?
ভাল-ভাল কত আছ এতিয়া?
ঘৰত
অ' ভাত পানী কিবা খালি?
অ' এই বনাই আছে টোহোতৰ।
বনাই আছে দে কি বনালে ৰাজিপা।
এ আলু ভাজি দালি ভাত তুনধৰ।
হয়।
খত
বাকী আজি কলেজৰ ফালে যোৱা দেখিলো যাম-যাম কেতক কলেজৰ ফালে যোৱা দেখিলো আজি।
অ' এই ইন্টাৰ্ণশ্বিপৰ কামত গৈছিলোঁ।
অ' হলে নাই পিছে?
অহ-অহ, আমাক পৰহিৰ পৰা মাতিছে।
অহ,
তুনধৰ ইণ্টাৰ্ণশ্বিপ কেতিয়াবা হ'ব?
আমাৰ ইণ্টাৰ্ণশ্বিপ কালিৰ পৰা হ'ব।
অ-অ, আমাৰ পৰহি পৰা কৰাম বুলি কৈছে কাইলে কিবা বন্ধ আছে।
অ' ইণ্টাৰ্ণশ্বিপত তহতৰ কোনটো বিষয় লয় অধ্যয়ন কৰিবি পিছে?
আ আমাৰ পাব্লিক হেল্থ।
অহ,
উম, তহুতে কিহত কৰিবি?
আমাৰ গণিত বিষয়তে অধ্যয়ন হ'ব মানে ৰিচাৰ্চ চচাৰ এনেকুৱা বিলাক,
অ-অ তহঁতৰ এনেই জেগাটো?
আমাৰ এই তেজপুৰ ইউনিভাৰ্চিটিখন যে আছে সেইখনতে হ'ব।
অঁ-অঁ কলেজত নহয়।
কলেজত নহয় হেৰি নহয় ত' কোনটো বিষয় লৈ অধ্যয়ন কৰি আছো এতিয়া বাৰু।
মই জিঅগ্ৰাফী মানে ভূগোল।
অ', তাত পেপাৰ কেইখন তোৰ?
মোৰ এতিয়া পেপাৰ আমাৰ ফৰ্থ চেমত চাৰিখন।
অ' কি-কি বাৰু?
পেপাৰখনটো হৈছে পপুলেশ্যন অফ জিঅ'গ্ৰাফি তাৰপিছত ক্ৰাটোগ্ৰাফী। তাৰপিছত পপুলেশ্যন অফ ইণ্ডিয়া।
সেইকেইখনে, তোহতৰ
তিনিখ
উম, তুহঁতৰ?
আমাৰো একেই চাৰিখনেই।
অ-অ এবাৰ এক্সাম কেনেকুৱা হল?
পৰীক্ষা ভালেই গৈছে কিন্তু এইবাৰ পৰীক্ষা বহুত টান আহিছে।
অ' আমাৰ নিজে ন
টান বুলি কলে ভুল হ'ব পঢ়া নাই।
পঢ়া নাই কাৰণ বুলি কলে ভুলেই হয় বাৰু আমাৰ এবাৰ মানে প্ৰেক্টিকেল আছে ন। আমাৰ পেপাৰ‌ কেইখনত আমাৰ এনেই এনেই ফৰ্টি ফাইভ মাৰ্ক্সৰ হয়।
আহ।
এনেই আমাৰ এখন পেপাৰ এতিয়া ছিক্সি ফাইভ মাৰ্ক্স‌ কৰি দিলে মানে প্ৰে প্ৰক্টিকেল নথকা কৰিল এতিয়া জানো আৰু কি কৰে।
অ' তই দূৰত আছ নেকি বাৰু? এনে কথা বতৰাবোৰ ভালকে শুনা নাই।
নাই নাই, ওচৰতে আছো।
অ' এতিয়া শুনিছো বাৰু এনে এই মানে ত ততে কৈছিলি পপুলেশ্যন অফ ইণ্ডিয়া
আহ।
এইটো কি হয়নো? মানে কি কি বিষয় অধ্যয়ন কৰো মানে এইটোত?
সেইটো তাৰ মানে আমাৰ গোটেই পপুলেশ্যন খিনি আমাৰ কোনটো মানে এয়াৰত কিমান বাঢ়িছে, কিমান কমিছে, কোনখন ৰাজ্যত কিমান পপুলেশ্যন বাঢ়িছে ছে সেনেক ওপৰত আমাৰ ষ্টাডি কৰাই, ষ্টাডি কৰি পেলাই সেনেকৈ গ্ৰাফ চ্ৰফ বনাই, আমাক মানে পঢ়ায় আৰু।
আহ অ'। এনেই পঢ়াবোৰ ভালেই ন তাত?
অ' অ' ভালেই বাৰু, প্ৰেক্টিকেলৰ কাৰণে দিগদাৰ আৰু, বহুত প্ৰেক্টিকেল দিয়ে।
অ' আকৌ প্ৰেক্টিকেলৰো বস্তু মানে ভ জিঅগ্ৰাফি যে মানে শিকে আছিলে এইটো অসম এইটো কি বুলি কয় জিঅগ্ৰাফিটো অসমীয়াত এইটো কি কয়?
ভূগোল।
অ' ভূগোল অ' এই ভূগোলত বহুত প্ৰেক্টিকেলৰ বস্তু কিনিব লাগে ন?
অ' ৰট্ৰিং পেন স্কেল মানে ধেৰ যোগাৰ লাগে আৰু
দামো চাগে সেইমতে বহুত
উম পইচা মানে সেয়া এটা পিনতে আঢ়ৈশ তিনিশ টকা লয়। পে কিনিব লাগিব তিনিটা স্কেল তিনিডাল ইংকৰ বটল, পেপাৰ বহুত কিবা কিবি কিনি মানে বাকী তুহতৰ পঢ়া শুনা কেনেকা চলিছে?
আমাৰতো পঢ়া শুনা মানে আমি চব কৰি কৰি যাব লাগে আমাৰ বিষয়টো যিহেতু গণিত, তাৰমানানে মুখস্থ কৰা নহয় চব প্ৰেক্টিচ কৰিবই লাগিব।
অ'
তাতে এইবাৰ প শিক্ষাও ঠিক হোৱা নাই পৰীক্ষা এইবাৰ বহুত হাই লেভেলত বহুত মানে টান টান কুৱেশ্যন দিছে
উ এইবাৰ বহুত শুনিছো বাৰু আমাৰ মেথছৰ পেপাৰ এইবাৰ টান আহিছে বুলি
আহ
তাকে এইবাৰ কি কৰে বা অ' তৰ মাৰ্কচটোও বেছি হৈ যায়।
অ' আমাৰ পষষ্ঠি নম্বৰৰ ভিতৰত হয় পৰীক্ষা
উ আমাৰ বাৰু প্ৰেক্টিকেল থাকে কিন্তু প্ৰেক্টিকেল থকাতকে মানে মাৰ্ক থক ভ প্ৰেটত বহুত প্ৰেক্ট কৰিব লাগম্লি নহয়ৈ
অ' কিন্তু মই ভাবো প্ৰেক্টিকেলতটোহে সুবিধাজনক কাৰণ প্ৰেক্টিকেল কৰিব পাৰি ঘৰতহে কৰিব লা এনেতো আগতো পঢ়াতো পয়ষষ্ঠি নম্বৰ ভিতৰত পৰীক্ষাতো বহুত কুৱেশন এঞ্চাৰ দিয়ে নহয় তাত প্ৰশ্ন উত্ত বহুতখিনি থাকে উঠ,
হয় বাৰু, সেইটো বাৰু মই বুজি পাইছোঁ। কিন্তু মানে প্ৰেটিকেল থাকিলে কি হয় তুৰ কলেজত ৰেগুলাৰ কৰিব লাগিব আৰু প্ৰেক্টিকেল ক্লাছটো এদিনো মিছ কৰিব নোৱাৰোঁ। এটা ডাটা তোৰ নাপালে আৰু আজিকালি ষ্টুডেন্ট বিলাক কেনেকুৱা, নিজৰ প্ৰেক্টিকেল বিলাক বেলেগক শ্বেয়াৰ কৰিবলৈ মন নকৰে। সেইকাৰণে মানে নিজে চব তই নিজে কৰিব লাগিব। এই টু জেদ তই নিজে চব খিনি কৰিব লাগিব। সেইকাৰণে অলপ দিগদাৰ হয় আৰু
আহ
বাকী কৰবালৈ যাও নেকি?
নাযাওঁ বাৰ ক'লৈকোঁ এতিয়াও
অ আমাৰ নাই নাই নগল। তই গলি?
এই নাই আজি সাৰেই নাপালো ৰাতি কালি খোৱাত দেৰি হ'ল।
অ এই আমি লগৰ কেইটাই এইকেইদিন সাঁতুৰিবলৈ গৈ আছিলো।
অ, কত?
এই ব্ৰহ্মপুত্ৰ নদীতে গৈছো, তহঁনৰ ঘৰ ওচৰৰ জুনটো পুুখুৰী আছে, সেই পুখুৰীটোত যাম বুলি ভাবিছিলো তাত বোলে মাছ দিছে এতিয়া।
অ অ শুনিছো বাৰু ময়ো।
অ তাত ইউৰিয়া- চিউৰিয়া ঔষধবোৰ যে দিয়ে যে অ এই মানে ঔষধ সাৰ পাতিবোৰ দিয়ে, মাছ বোৰ ডাঙৰ হ'বৰ কাৰণে, তাত সাঁতুৰিলে বেমাৰ আজাৰ হব কাৰ উভতি আহিলো আৰু মানে সুধিলো দুজনমান মানুহক দুইজন মান মানুহে সেই কথাটোৱে কলে।
উম হয় বাৰু তাত সাঁতোৰাটো এতিয়া নিজৰ দেহাৰ কাৰণে বেয়া হ'ব।
অ আমি কাইলে মানে যাম তাৰপাছত নাযাও আৰু ব্ৰহ্মপুত কাৰণ পানীও বাঢিছেতো ব্ৰহ্মপুত্ৰ আজি।
উম উম। এনেই তই চাকৰি কাৰণে আবেদন কৰিছো নে নাই?
এই আবেদনতটো মই কৰিলো বাৰু আমাৰ অসম পুলিচতে
অ কি এইবাৰু মানে গল গৈছিলি দিবলৈ?
নাই নাই এতিয়ালৈকে আমাৰ কোনো নটিচ মানে কোনো ওলোৱা নাই সেইকাৰণে এতিয়া দৌৰিয়ে আছো আৰু দৌৰাতকে সাঁতোৰটো কৰিলে বেছি ভাল, তাত বহুত এক্সাৰচাইজ পাতি হৈ যায় গম পাও ল চাগে তই
উম সাঁতুৰিলে বাৰু নিজৰ বডিটোৰ কাৰণে ভাল আৰু হাইটটো বাঢ়ে বুলি শুনিছো মই।
অ সেইকাৰণে সাঁতুৰিব লাগে এনেই ঘৰত এ দৌৰিবলৈতো ৰাতিপুৱা উঠিবলৈ অকন কষ্ট হয়তো। সেইটো কাৰণে মই সাতুৰিবলৈকে কেইদিন গৈ আছোঁ।
অ অ কাইলৈ গলে কবি মোকো ময়ো যাম।
তহনৰফালে গৈছিলো আজি তহতৰ খুৰীয়ে নাই বুলি কলে, সেইকাৰণে মই গুচি আহিলো আৰু
অ অ মই আবেলি আমাৰ এই ফুটবল খেলে যে নামঘৰৰ ফিল্ডত, তালে গৈছিলো।
আহ ফুটবল খেলি আছো এইকেইদিন?
অ ই ভৰি, গা বিষ গোটে উঠিব পৰা নাই।
আহ
একে একে এক্সাৰচাইজ কৰি চৰি অলপমান অকমন বিষ ভাল পাইছো।
আহ।
ত কাইলে যদি এনি থাকো আবেলি আহিবি খেলিবলৈ।
যাব পাৰি কিন্তু খেলিবলৈ, কিন্তু এই ফুটবল খেলিব ভয় লাগে। বহুত মানে বলডাল গাই চাই মানে বহুত জোৰত মাৰেটো।
অ' সেয় মোৰ এতিয়া হয় বাৰু মোৰ এই এংগলটো বিষায় আছে।
ভৰিৰ গাঁঠিটো?
অহ।
এই মানে ফুটবল খেলিলে বহুত জোৰত মাৰে। আগত পৰিলে গোটেই গায়ে মুখে চুখে পৰিলেতো ফালি যাওঁ চিটি যাওঁ কৰে। বহুত দুখ পায়।
উম হয় বাৰু ফুটবলটো দুখ পায় কাৰণ দৌৰি ফুৰিব লাগে এনি টাইম আৰু। মানে উশাহটো লোৱা দিগদাৰ হৈ যায়।
ভাগৰ লাগি যায় ন। তাতে সেইকাৰণে তোৰ সেইকাৰণ দৌৰ সাতোৰ বা এনেকুৱা। ফুটবল এইবোৰ খেলিলে তোৰ বেলেগকে দৌৰ কৰিবলৈ প্ৰয়োজন নাই।
অ' সেইটো হয় বাৰু। কাইলৈ যদি থাক ফু্ৰি আহিবি এনে খেলিবলৈ।
অ' যাম বাৰু একেইদিনতে। এনে এই দুদিনমানে সাঁতুৰিম আৰু কাৰণ ব্ৰহ্মপুত্ৰত পানী বহুত। বহুত বাঢ়িছেতো আৰু এই পানীটো বেয়াটো বহুত।
অ', অ' তহঁতৰ ফালে এইফালে পথাৰৰ ফালে মানে নদীৰ পানী বাঢ়িছে ন খুব?
পানী বাঢ়িছে আমাৰ কিন্তু আমাৰ পানী বাঢ়িছে ব্ৰহ্মপুত্ৰত কিন্তু আমাৰ পথাৰৰ ফালে পানীটো সোম সোমোৱা নাই। যাৰ ফলত আমাৰ দেউতাহঁতে। কঠীয়া সিঁছিলে, কঠিয়াবোৰ এতিয়া মৰি গৈছে হালধীয়া-হালধীয়া হৈ পেলাই। আৰু পানী নাই কাৰণে ভুই ৰুব পৰা নাই।
এইবাৰ মোক কৈ আছে কিছুমানে যে এইবাৰ খেতি ইমান ভাল নহ'ব বুলি।
অ',
অ'কিহৰ কাৰণে কৈছে সেইটো গম পোৱা নাই। কাৰণ মানে কি কাৰণে কৈছে বা সেইটোও মই গম পোৱা পোৱা নাই। কিন্তু কৈ আছে যে এইবাৰ খেতি ইমান ভাল নহ'ব।
এই তোমাৰ আমাৰ এই ঘাটৰ ফালে তোমাৰ বান মাৰি দিলেতো আজিকালি ব ব্ৰহ্মপুত্ৰৰ পানীটো আমাৰ এইটো খুটিহে আছিল ব্ৰহ্মপুত্ৰৰ। এতিয়া পানীতো আহিব নোৱাৰে এইফালে।
অ' এতিয়া হেৰিত বান্ধ দিছে বুলি শুনিছো পূৰ্বতীয়াত। যোনখন আমাৰ ইফালে ফাটি আহে।
অ' সেইটো তাত বান্ধ দিয়াৰ ফলত মানে এইফালে পানীটো এতিয়া নাহেতো। মানে ইয়াত পানীতো এতিয়া বাঢ়িছে কিন্তু আমাৰ ইফালে ইমান এটা বঢ়া নাই সেইকাৰণে। মই কথাটো লক্ষ্য কৰিছো।
বান্ধ দিছে ভালেই কৰিছে বাৰু, কাৰণ আমাৰ ফালে বহুত মানে মাটিখিনি খহাই, খহাই আহি আছে।
অ',
এসময়ত এয়া মানে সেফালে মাটিত খহাই আমাৰ এইখিনি ঘৰ পাব। সেইকাৰণে বান্ধ দি দিছে।
উম।
উম।
দিয়া পিছে ভাত চাত খোৱা আকৌ তুমিও মই যাওঁ।
অ' ঠিক আছে দিয়া।
উম।
অ'।